হেল্ল'
হেল্ল'
অ আপুনি শুনিছেনে? নমস্কাৰ প্ৰথমতে আপোনাক
অহ নমস্কাৰ। অ মই এতিয়া আছো এনে বহি কিনে গৰম যিহেতু সেইকাৰণে বাহিৰতে বহি আছো আৰু। অহ চাহ খালোঁ। অ আপুনি কি কৰি আছে?
ময়ো এতিয়া বহি আছো গৰমৰ কাৰণে।
অ হয় হয় হয় হয়।
আপোনাক আপুনি তাই প্ৰশ্ন সুধিবলৈ কল কৰা হ'ল আৰু?
অ কৰিব পাৰিব হয়, হয়। সুধিব পাৰিব।
আপুনি অলপ শাক পাচলিৰ বিষয়ে সোধো।
অ হয়। আহ, শাক পাচলি বুলি কলেতো বহুত ভাল প্ৰশ্ন। অ', পোন প্ৰথমে, আমি য শাক পাচলি খাওঁ, আমাৰ দেহাত, আহ শাক পাচলি লাগে। অ', যে যদি আমাৰ, বেমাৰ আজাৰ নহয়, অ, ঠিক তেনেদৰে। যদি আমি শাক পাচলি বুলি কওঁ আমাৰ ঘৰত ৰোৱা শাক পাচলি আছে বা অ', বেলেগত বা, বজাৰত বিক্ৰী কৰা শাক পাচলি আছে। অ', আমাৰ ঘৰৰ কাপ অ', ৰোৱাৰ। আহ ঠিক তেনেকেই মই আপোনাক ৰঙালাও ৰঙালাওতো এছে যেনেহেন অ কঁচা চবজি পৰে আৰু ন সেইণে মই ৰঙালাওটো কেনেকে ৰোৱা ত সেইবাবে মই আপোনাক জনাব বিচাৰিছো অ হয়। ৰঙাৰাও টো আমি পোন প্ৰথমতে যিটো নেকি? বিধান বিধানতটো আমি বজাৰৰ পৰা আনিব লাগিব নহলে বা ঘৰত আছে যদি ঘৰৰ ঘৰৰ বিধানটোৱে ৰুব পৰা যায় আৰু। অহ ৰঙালাও ৰুবৰ কাৰণে আমাক এক দোখৰ মাটি মাতি লাগিব। আহ মাটিতটো প্ৰথমতে আমি আহ গুড়া কৰি ল'ব লাগিব আৰু ন, কদালি দি বা হাতী দি গুড়া কৰি লৈ কিনে আহ এইটো আলি চিষ্টেম কৰি ল'ব লাগিব আহ যেতিয়া নেকি তাতে গোবৰ আহ খা- খাৰৰ কাৰণে মানে গোবৰ বা কিছুমান ৰাসায়নিক বস্তু দিব লাগিব। ৰাসায়নিক বস্ত- তি নিদিলিও আহ গোবৰটো দিব লাগিব আৰু মাটিত মিক্স কৰি কিনে। অ যেতিয়া নেকি আমি গোবৰটো দিওঁ। হয় মাটিটো, অ, ঢিলা বা গুৰা হৈ যায় তেতিয়া আমি যিটো নেকি পিঠান, পিঠান আমাৰ তে এই বিধানটো আমি তাতে ৰুব লাগিব আৰু ন' অ, আপুনি শুনা পাইছেনে?
অ', পাইছোঁ পাই
অ', বিধানটো আমি ৰুব লাগিব, আৰু যিতিয়া নেকি আমি বিধানটো ৰুওঁ, আমি, আহ খৰদাই যেতিয়ালৈকে এই বিধানটো ডাঙৰ হৈ নাযায়, এতিয়ালৈকে আমি পানী দি থাকিব লাগিব আৰু ন'? পানী দিয়াৰ পিছত যেতিয়া নেকি এইটো ডাঙৰ হ গাছটো ওলাই যাব। আহ গাজা ফুটিব ফুটিয়াৰ পিছত এইটো আমি চাং দিব লাগিব আৰু আহ চাংনি দিলেও হয়। কিছুমানে চাং দি চাং দিবলৈ আমি প্ৰথমতে বাহ আনিব লাগিব। আহ যিহেতু গাছটো ডাঙৰ হ'ব লাগিব আৰু ন ওপৰলৈ যাব লাগিব হয় সেইবাবে আমি চাং দিব লাগিব। যেতিয়া নেকি আমি চাং দিও আহ তেতিয়া এই গছটো মানে ডাঙৰ হৈ কিনে আমাৰ ফল দিব ৰা ৰঙা লাও দিব আৰু লাওৰো বহুত ধৰণ আছে আহ
ন
যেতিয়া নেকি আমি চাং দিওঁ আহ বাঁহে বাঁহৰ চাং দি কিছুমানে আৰু বাঁহৰে দিয়ে আৰু চবে বাহৰে দি আহ কিছুমানে আৰু হয় হয় অ হয় হয় আৰু কিছুমান ইয়াৰ মাটিতো ৰোৱা যায় আৰু ন চাং নিদিয়াকে অ ম দিয়াতটো আৰু ডাইৰেক্ট চাং নিদিয়াকে ডাইৰেক্ট আহ গাছটো মানে অ যিটো নেকি খেৰ আমি যিটো নেকি ধান খেতি কৰো তাৰ খেৰ তটো মানে তলত পাৰি কিনে আহ যেতিয়া গ ৰঙালাওৰ গাছটো ডাঙৰ হয় তেতিয়া মানে তাতে মানে ফলটো দিয়া যায় আৰু তেনেকে ফল লাগিব তাতে মানে খেৰ দিয়া যাব তলে তলে তাৰে ওপৰিদি মানে গাছটো যাই থাকিব আৰু ফল দি যাই থাকিব আৰু ন
হ
সেই ৰঙালাওটো আমি আহ পকাই কেনে খায় কিছুমানে কেঁচা কেনে কেঁচাও খায় আৰু ন আহ যেনেহেন সেইটো মানে মিঠা আৰু কিছুমান মানে পানী পানী সেন হৈ থাকে জাত লৈ যাত আৰু ন কিছুমান ভাল জাতৰ লাও থাকে আৰু কিছুমান আৰু অ অলপ বেয়া জাতৰ লাও থাকে হয় হয় অ তাৰে মাজতে বেয়া থাকে। অহ ঠিক তেনেদৰে আমি এইটো ভজা বা মাংসৰ লগত বা মাছৰ লগত চব্জি আঞ্জা তেনেকে খাব পাৰো আৰু আৰু সেইটো বজাৰতো বিক্ৰী কৰা হয়। বেপাৰী বিলাকে অহ এটাত বিশ টকীয়া ত্ৰিশ টকীয়া লৈ অ ঠিক তেনেহলে। এতিয়া মই আপোনাক প্রশ্ন কৰিব পাৰিম নেকি?
অ পাৰিব।
অ আপুনি খেতিৰ বিষয়ে অলপ জন জনাই দিব পাৰিব নেকি?
অ পাৰিম পাৰিম।
হয়।
খেতি হলে আমাৰ বিভিন্ন ধৰণৰ খেতি আছে।
হয়।
আটা মাজতে ধান খেতি
হয়।
খেতি কৰিবলৈ হলে আমাক এতিয়া মাটি লাগিব।
হয়।
তাৰ পিছত মাটিখিনি যেতিয়া হাল বাই লম আৰু ন,,,,
হয়।
তাৰপিছত তাতে কঠীয়া পাৰিব লাগিব আনিবলৈ গলে,,, তথাপিউ মানে এসপ্তাহ নহ'লেও তিনি দিন মান পানীত পিচাই থব লাগিব আৰু,,,,
হয় হয় হয়,,,,,
তেতিয়া গজাঁওঁ দিব তেতিয়া আমি মাটিত থৈ দিম আৰু,,, পশু পতি এতিয়া থাকিব পাৰিবনে অহ থাকিব পাৰিম বজ, অহ যেতিয়া থাকা যাম। কক আপুনি
হয় শুনা পাইছ
যেতিয়া গজউল বনাই তেতিয়া আমি পথাৰত আৰু এই চব হাল মাৰি দিও। চাফা কৰি ললে?
হয় হয় হয়
কিবা হাৰ চাৰ দিলে ভাল হয় আৰু হয় তাৰপিছত কথাখিনি পাত। দিম তাতে আমি ভালদৰে মানে ছটিয়াই দিম।
হয়।
তাৰ পিছত তেতিয়া কঠিয়াখিনি ডাঙৰ হব ন। তেতিয়া আৰু কঠিয়াখনিত ভালকৈ ভাল ব লব লাগিব
হয়।
পিছত কঠিয়াখিনি উঘলিব লাগিব
উম উম।
যেতিয়া উভলবল তেতিয়া আৰু এইবাক হিচাপ ভাল কৰি দিব লাগিব।
হয়।
তাৰপিছত সেইখিনি কঠিয়া আমি ৰুবও পাৰিম আৰু না হাল বাই। বিয়াৰ পাছত ভালদৰে
হয় হয় হয়।
ন তেতিয়া ধানটো ডাঙৰ হ'ব না আমাৰ কঠীয়াখিনি যেতিয়া ডাঙৰ হ'ব এতিয়া সামৰিব আৰু ন তাতে
হয় হয় হয়
তাৰপিছত এতিয়া এই পাৰ্চভেট পাৰ্চুাবে শুকাই যাবক আৰু পুখুৰী বাৰ খানতে
উম
দামিন মিচন কিবা বহুত ধৰণৰ আছে আগৰ। বছৰেকত
হয় হয় এতিয়াও কাটা যায় কিছুমান।
কিছুমান কাটা যায় এতিয়া বেছিভাগ মেচিনে চলাও অ টো গেছিয় চলাই আৰু ন জ যেতিয়া কটা হ'ব তেতিয়া কিতিয়া ঠণ্ পৰত আনি মানে ভালদৰে স কাব দিনাৰ ন
হয়।
তাৰপিছত মৰনা মৰা হ'ব তাৰপিছত যেতিয়া মৰনা মাৰিব এতিয়া খেটো চাইড কৰি কিনে ধানটো চাইড কৰিব আৰু ভাতিন ওলাব
উম
তাৰে খেৰ যোনটো খেৰ আছে সেইটো আমি মাছৰুমৰ খেতি কৰিব পাৰিম।
হয়।
হৈছে মাছৰুমতো আমাৰ ইয়াতে এতিয়া বহু মূল্যবান পইচা উপাৰ্জন কৰিব পাৰিব পাৰে।
হয়।
অ যোনখিনি ধান এতিয়া এক্সট্ৰা কৰা হৈছিল সেখিনি ধান আমি এতিয়া বস্তাত ভৰাই থব পাৰে আৰু পাছত আমি খাবলৈ আৰু আমি এতিয়া যোনটো ঠিকে আছে।
হয় হয় হয়।
সিখিনি ধান আমি যেতিয়া মিলত লৈ যাম মানে। চাউল ওলাব তাতে যেতিয়া আট ল মি চ ট ল মাৰে বিলাক ত তাতে মলো ওলিব মলটো আমি। চাল দিব পাৰি আৰু না
হয় হয়
সেই ঘৰু ছাগলী ডাঙৰ কৰিব পাৰে আৰু।
হয় হয়।
মতি কৰ চা পইচা উপাৰ্জন কৰিব পাৰি বেছিকিনে। আৰু যেতিয়া চলিন এক্ ঘৰ আ ভালদৰে জাৰা হ'ব চালনিত জাৰা হ'ব।
আহ খুধি চাউল মানে।
অ খুধি চাউল কৰা হব।
হয় তাক মানে মুৰ্গীকো দিয়া যায় আৰু চৰাই।
চৰাই খিনি চৰাইক দিয়া যায় খুধি চাউল খিনি। তাৰপিছত তুমি চাফা কৰি কিনে বস্তা সোমাই থব পাৰি আৰু ন খাব গেলে। আচ সেইখিনিয়ে কব বিচাৰিম আৰু।
নিশ্চয় আপুনি ভালকে বুজাই দিছে আৰু ন খেতিৰ বাবে আহ। এতিয়াতো আহ আপুনি বৰ ধুনীয়াকে বুজাইছে আৰু কিবা কথা পাতিব লগা আছে নেকি বাৰু কিবা প্ৰশ্ন আছিল? কি আপোনাৰ তাত।
মইটো এতিয়া একো নাই অলপ ঠাণ্ডাতে অলপ কৰি দিব বাৰু কিন্ত মাছৰুম বুলি কৈছিলে।
হয় হয়।
হয় সেইখিনি মাছ আমি ভালদৰে চাফা কৰি খাব পাৰিম আমি
হয় হয়। অ আপুনি মাছৰুম বহুত খাব ভাল পায় নেকি? অ মইতো মইও মাংস চাই মাছ যোনটো ভাল লাগে আৰু মাংসই নালাগে মাছ নাপালে মানে হয় হয় বহুত ভাল লাগে মানে বহুত ভাল অ।
অ।
এতিয়া এইটো যে অ আমিতো এইটো ফাৰ্মত বা বনাওঁ টো খাওঁ আপুনি যে এই অ জংঘলত অকলে গজা মাচৰুম এইটো খাই পাইছে নে নাই?
অ পাইছো পাইছো সেইটো বাৰু মানে বনাওঁতে বেছি ভাল লাগে ন।
অ আৰু এইটো এইটো অ হয় আৰু এইটো চাই কিনি খাব লাগে আৰু ন কিছুমান পাগলা থাকে মানে, অ আমাৰ হয় এইটো পাগলটো খালে মানে বেমাৰ হয়, লগা লগ ঔষধ নোহোৱা ঔখধ নাখালে মানে মানুহৰ জীৱন শেষ হ'ব পাৰে আৰু ন।
অ।
অ সেইবাবে এতিয়া এতিয়া আপোনাৰ লগত কথা পাতি কিনে বহুত ভাল লাগিলে আৰু। আপুনি ধন্যবাদ থাকিল আপুনি বহুত ধুনীয়াকে খেতিৰ বাবে বুজাই দিলে, অ ধন্যবাদ।
এতিয়া কলটো ৰাখিব পৰা হ'ল নেকি।
হয় ধন্যবাদ।
টাইমটো হৈছে না।
হয়।
অ।